কি কৰি আছা
এনেই আছো তুমি
ময় আছো এনে
অ নাই নাই ব বনাই আছে তোমালোকৰ
নাই আমাৰো বনাই আছে আৰু
আচ্ছা মা কত
মা আছে এই বনাই আছে খানা
অ'
উম
বাকী কোৱা
বাকী খবৰ খা ভালেই নহয়
ভাল তোমাৰ
উম ময়ো ঠিকেই আছো বাৰু
অ বাকী সি পঢ়ি আছে নে
পঢ়ি অ পঢ়িয়ে আছিলো বাৰু অলপ আগত এতিয়া অলপ ৰেষ্ট লৈছো
আচ্ছা পঢ়া হল
পঢ়া হল হৈছে অলপ আকৌ দেৰিকে পঢ়িম ৰাতি পঢ়িম
অ ৰাতি কেইটামানৰ পৰা পঢ়া
ৰাতি মোৰ এঘাৰটাৰ পৰা পঢ়া হয় এতিয়া বেছি নপঢ়ো মই
আচ্ছা এঘাৰটাৰ পৰা কেইটা লৈকে পঢ়া
এঘাৰটাৰ পৰা তোমাৰ এটা দুটা তেনেকুৱালৈকে পঢ়ো
দেৰিলৈকে পঢ়া হেল্ল
পঢ়ো এই মাজত মানে নপঢ়ো এনেকুৱা সময়ত
আচ্ছা দে হেৰি ৰাতিৰলৈকে পঢ়িলে ভাল ন তোমাৰ মনতো ৰখে বহুত
উম উম সেইটো সেইতো হয় বাৰু আৰু তুমি
তোমাৰ এতিয়া ইলেভেনত ক্লাছটো হয় তেনেকে যোৱা নাই গৰমত হয় নে যাম আৰু চাগে পঢ়া হোৱাই নাই
উম
কোৱা আৰু বাকী কি কৰি আছা ঘৰত লাইফটো কেনেকুৱা গৈ আছে দিনবোৰ
ষ্টুডেণ্ পঢ়া ঘৰৰ পৰা পেছা পঢ়া আমাৰ আকৌ পতককে পঢ়িবলৈ মন নাযায় নহয়
উম তোমাৰ এনেই এনেকে ভবা হয় ন যে এই পৰীক্ষাত আমাৰ জুনত আছেতো এতিয়া এতিয়াই দুদিনমান এতিয়া কিবা এটা অকেজন আহি আছে যেনিবা তোমাৰ ফাংচনে হওক বা ফেমিলি ফাংচনে কিবা এটা হওক ত গৈ লওক তাৰপিছত পঢ়িম কিন্তু তাৰ পিছত আকৌ এই সেইটো তাৰ পিছত আকৌ তোমাৰিব ৰা আহিলে অ ৰাস আহি আছে তাৰপিছত পঢ়িম তেনেকে পঢ়া তেনেকে থৈ থৈ থৈ থৈ একজামৰ আগদিনাখনত পৰা অ মোৰ ঢেৰ পঢ়িবলে আছে
সেই তেতিয়াও মনত পৰে নে ঢেৰ পঢ়িব আছে এতিয়া একো পঢ়িব নাই
উম তেতিয়া বাৰু অঁ মোৰ এইটো পঢ়িব আছে সেইটো পঢ়িব আছে
আজি কি কৰিলা দিনটো প্ৰতি দিনটো
আজিৰ দিনটো শুলো
অ সোলাই নেকি অকল বাকী
আমাৰ তে মানে মানুহ মৰিছে ন খোৱা বোৱাতো দিনত হোৱাই নাই মই নে কিমান আৰু এইবিলাক খাই থাকিম কিন্তু স কাৰণে উম এইবিলাক আমনি লাগিলে কাৰণে মই কি কৰিলোও তোমাৰ আজি আজিতো বন্ধ আছিলে একজাম নাছিলে তো' আজি দেৰিক কে উঠিছো শুলো মোবাইল চালো ফিল্ম চালোঁ তেনেকেই থাকিলোঁ
ঠিকে আছে
উম তোমাৰ
মই মোৰ আৰু কিয় মইতো বেকাৰে কলেজ কলেজো যোৱা নহয় তেনেকে শুলো তাৰিছত তোমাৰ অকণ খেলিলো লগৰখিনি লগত তে আৰু সেয়াই আৰু ঘূৰিলো অলপ গাওঁতে এনেকে কিনো কৰিবা নো
সেইটোৱ একদম মানে খালী ফুৰিবলৈ মন গৈ থাকে কে আৰু একো কৰিব মন নাযায়
আও এনে চাবাচোন এনে মোবাইল চাবলৈ মোৰ মন যায় তাৰপিছত তোমাৰ ঘৰত থাকিব মনেই নাযায় কিন্তু পৰীক্ষা যদি আহে কিবা তেতিয়া কি চাবা বে মোক মোবাইল মোবাইল তাৰপিছত ক'বলৈ যাওঁ মোবাইলটো চাওঁ
সেইটোৱে একদম যে মোবাইলতটো চাই থাকি কবালে গৈ থাকি সেই তে
অ আৰু চাবাচোন একে মানে পঢ়িব মন নাযায় সেই তো সময়ত আও
উ আৰু একজামৰ সময়ত তোমাৰ ইমান টোপনি ধৰিব কিন্তু পিছত তোমাৰ না টোপনি আহে না কিবা কৰিব মন যায় না একো কৰিব মনে নাযায়
একোৱে নাযায় কিন্তু পৰীক্ষাৰ সময়ত চাব চব কৰিব মন নাযায়, যাই মানে চব কৰিব মন যায় এতিয়া একো মন নাযায়, এতিয়া তোমাৰ চাগৈ ধেই কিবা কিবি মন গৈছে ন পঢ়িব পঢ়িব মন নাই
একদম পঢ়িব মন মন যোৱা নাই এতিয়া মোবাইলটো উলিয়াওঁ আকৌ কিবা এটাত ব্যস্ত হৈ যাওঁ আকৌ কিবা এটাত ব্যস্ত হৈ যাওঁ
কিন্তু পৰীক্ষা পিছে কি হব একোৱে নহ'ব
আকৌ ৰিজাল্ট দিয়া দিনাখন অকণমান যদি কিবা এটা যদি কমি যায় বা কিবা লাগে তে মনতটো আকৌ তেতিয়া বেয়া লাগে কিন্তু পঢ়া সময়ত পঢ়া সময়ত আৰু এইটো মই পাৰিম এ। যেতিয়া পেপাৰ খনত আহে, এই পেপাৰখন যেতিয়া তেতিয়া হে উম কি লিখি থৈ আহিছো মই নিজে নাজানো।
এইটো দেখো মই পঢ়াই নাছিলো দে
অ এইটো কি আহি গ'ল। তাৰপিছত কি কৰো জানা, এম চি গ্ৰুপৰ মই এটা যদি ৱাৰ্ড মিলি যায় তেনেক সেই এনচাৰটোকে দুবাৰ দুটা পেজ তিনটা পেজ লিখি থৈ গুচি আহো।
কিন্তু মানে তোমাৰ আহ এইটো কি বনাই কৰি লিখিব ভাল কিন্তু মানে এতিয়া কিতাপ এটা পঢ়িলেহে বনাই কৰি লাখিম যদি নপঢ়োৱেই কি বনাই লিখিম কোৱা?
সেইটোৱেই মেইন কথা।
দিন টা যদি মানে টেন টেনশন মেনেুৱা হয় গোটেই দিনা শুনতেই যায় খাওঁতে যাই বৰতে যায়। অ এটিয়া মানে টেনচন মানুহ মানে পঢ়িবই পাহৰি যায়। কিন্তু পঢ়া টেনচন কিন্তু় পাহৰি যায়। কিন্তু চব কৰে।
অহ, সেইটোৱে।
তাকে আৰু ঘৰডালত থাকিলে কি ইমান আমৰনি লাগিছে দিনডালো বেকাৰ যায়। মই বুদু তোমাকে ফোন এটা কৰো কি কৰিছে তাবা
অ, এটুৱে একদম পঢ়িব মন চন নাযায় কি যে কৰিম
এবোৰেটো টুৱেল্ভৰ পিছত বিন্দাস লাইফ।
না টুৱেলভৰ পিছত এতিয়া ক'ত কি কৰো কি নকৰোঁ ন?
সেইটোও হয় বাৰু পঢ়িবা ন টুৱেলভ? ভৱিষ্যত? নে এনে? পঢ়িবা নে, নে লাইন ল'বা?
টুৱেলভৰ পিছত তোমাৰ মই হেৰি কৰিম, এ নাৰ্চিং ইষ্টেপিচন তেনেকুৱা কিবা এটা সুমাম নেকি নাৰ্চিং। জানো এতিয়া কি কৰা হয় সিমান ভালকে ভালকে ডিচিশন হোৱা নাই।
সেইটো আৰু ৰবা, টুৱেলভটো গৈ লওক ন যেনে তেনে
উ সেইটোৱে এইটোৱে লাগে টুৱেলভটো আগতে পাচ কৰি লওঁ। উ
সেইটোৱে দিনটো চাগে এনে পঢ়িয়ে থাকা, নে নে এনে বেকাৰ থকা?
মই কোৱা নাই জানো আজিতো পুৰা শুলো। এনেই বাকী অ বাকী তোমাৰ এনেকে সৰু টিকলি এজনী আছে তাইৰ লগত খেলা ধূলা আকৌ মোবাইল আকৌ ইফালে, সিফালে সিফালে যোৱা, আকৌ ৰেচিপি বনোৱা এইয়া, কৰি থাকোতেই যায় মোৰ।
দিনটো মানে তেনেকে কিন্তু গৈ ভালে গৈ থাকিলে, আকৌ কিমাননো কোবা আৰু
উম কিন্তু সন্ধিয়া লগা লগে লগে নে মোৰ একদম সেমেকা হৈ যায় ম একদম অশান্তি লাগে।
পঢ়িব লাগিব যে সেইকাৰণে কিবা লাগি যায়।
কৰা লগে লগে ফূ্তি লাগি থাকে।
অ তেতিয়াহ ফুৰিব ফুৰিব নালাগে নে?
তেতিয়া যে পঢ়িব নালাগে মই আলহী আহো বুলি কলে অ আহক আহ তিনিদিন চাৰদিন থকাকৈ আহক, তেনেকৈ তেনেয়েই কওঁ
অ কি কোৱা, মায়ে একো নকয়?
নহয় অ মালগত মা বৰ দূৰত
আহ অহ মাক শুনাই কলে দিগদাৰ আচিলে। চেচেই আও তেতিয়া, তেতিয়া কি হ'ব আৰু? অ এনে মানুহ আহিলেও গুৰুত্ব নাই নে পৰীক্ষাৰ পিছত
উম
পৰীক্ষাৰ পিছত কি চাবাগে একে মানুহ আহ নাহে নাহে একো ন নাহিলেও নাই তই কোন তুমি? তেনেকুৱা, এতিয়া কি চাবা? মোৰ একে, ইমান আজি গৰম পৰিছে গোটেই দিনটো কি কৰো কি নকৰো লাগিছিলে একে।
অ ইমান গৰম পৰিছে নহয়। হয়।
উম আৰু ঘৰৰত আছো যে তুমিতো অলপ পঢ়িয় আছা, মোৰতো যে মে পঢ়া হেৰি নাইও ন! তুমি পিছে, ইলেভেনত হে কি ত ম মই কি? কৰিম আৰু কি কৰিম ভাবি আছোঁ মই মানে এতিয়াহে ভাল টুৱেল্ভত পালেটো মোৰো প্ৰেছাৰ উঠিব আৰু ৰ'বা তেনেকে তোমাৰ হৈ আছে
উম মোৰ যেনেকুৱা হৈ আছে। বাত টেনত ইমান প্ৰেচাৰ দিয়া নাছিলে মানে টেনত মই পঢ়াত অলপ। চিনচিয়াৰ আছিল কিন্তু ইলেভেনত তোমাৰ মই একদম ফাং ফুং কৰিলোঁ।
কলেজ লাইফতটো তেনেকুৱাই হয় কলেজত পোৱাৰ পিছত আৰু পঢ়িব। ইতচ্ছা নোহোৱা হৈ যায়।
মানে তোমাৰ স্কুলতে পঢ়িছোঁ মইয়ো। কিন্তু অ হ'লেও মানে মোৰ তেনেকুৱা মানে। মানে মই হ'লেও মানে মোৰ কি বুলি কয় এতিয়া আমাৰ ফাংচন হ'ল অ'কেচন হ'ল কিবা হ'ল মোৰ তোমাৰ ইলেভেনত নিজৰ দাদাৰ বিয়াই। দুখন তিনিখনকে থাকিলে মই। তাতে তোমাৰ এমাহ দুমাহ স্কুলেই নগলো আকৌ ৰাসৰ কাৰণে পাঁচ সপ্তাহ মান মই স্কুল। স্কুলেই নগলো।
বাপৰে পাছ তা মায়ে একো কোৱা নে
একো কোৱা নাই মানে আৰু মাক মই। কওঁ আৰু যে একজামত মই মই ভালকৈ পঢ়িম নহয় সন্ধিয়া মই পঢ়োঁ আকৌ।
অ তাকে মই তাকে ভাবিছোঁ বা একো কোৱা নাই বোলোঁ।
উ তাৰ পিছত সেই তেনেকে মানে বিয়া। হওক বা কিবা হওক এইবিলাকৰ কাৰণে কেতিয়াবা হেৰি।
কিন্তু বিয়া চিয়া হ'লে কিবা ফূৰ্তি লাগে ন।
ইমান ফুৰ্টি লাগে আকৌ যোৱাৰ পিছত যে বহুত বেয়া লাগে পেণ্ডেলটো যেতিয়া ভাঙে।
অ তেতিয়া বেয়া লাগে। আৰু বেছি ফুৰ্তি লাগে কেতিয়া জানা। এতিয়া এই চাবাচোন কেতিয়াবা যদি পৰীক্ষা চৰীক্ষা থাকে ন। তেতিয়া বেছি ফূৰ্তি লাগে যে এ অ। পৰীক্ষা আছে ধেত তেৰি কিয়নো আহিলে পৰীক্ষাতো। ইনজয় কৰিব নাপালোঁ এনে।
সেইটোৱে অ। সেইটোৱেই মই মানে একজম যেতিয়া মানে বিয়া দেট তটো ফিক্স হ'ব মই তেতিয়া আগতে কেলেণ্ডাৰখন চাওঁ এই একাডেমিক কেলেণ্ডাৰখন। সেইখন চাওঁ আগতে।
পৰীক্ষাৰ সময়ত বিয়াৰ পাতিলে বহুত দিগদাৰ হয় ন সেইপিনেও নহয় ইপিনেও নহয় মাজতে থাকা এই বাপৰে হে তেতিয়া তোমাৰ পঢ়া নহয়। হয় আৰু সেইটো
নহয় সেই এইট নাইনত তোমাৰ তেনেকুৱা মিলি যায় আৰু
অ এইট, নাইনত নিমিলে আহা আৰু পঢ়া নহয় গৈ তেতিয়া তেতিয়া হুলস্থুলত কি পঢ়িবা আৰু চা আৰু তুমি যদি দি বিয়া যদি তোমাৰ পিছতো থাকে বা পিছদিনাখনো থাকে তুমি কিন্তু আগ আগদিনাখনো মানে পঢ়া নহয়ে কাৰণ সেইপিনে -সেইপিনে
উম এইটোৱে একদম পঢ়া নহয় তেতিয়াও তোমাৰ মেহেন্দী ৰচন থাকিব, হালধি ৰচন থাকিব, তেনেকে তেনেকে কি একদম -একদম পঢ়া নহয় তেতিয়া
মাথা পা ওলাই যায় যে, পৰীক্ষা এটা আছে। কাইলৈ, পুৰহিলৈ পাহৰিয়ে যোৱা হয়। এতিয়া কি কৰিবা? পঢ়া এতিয়া পঢ়াও ভাবিছো কি কৰিবা মানে এতিয়া এঘাৰটা পা হে পঢ়িবা?
নামাৰিম অকণ মোবাইল টো চাম অকণমান, উম,
তাৰপিছত এঘাৰটাৰ পৰা ষ্টাৰ্ট কৰিবা,
এঘাৰটাৰ পৰা ষ্টাৰ্ট কৰিম দুটা, এটা লৈকে পঢ়িম আৰু তাৰপিছত শুই যাম। আকৌ ৰাতিপুৱা সোনকালে উঠিব লাগিব এক্সাম আছে।
অ ৰাতি কাইলৈ আছা নেকি এক্সাম, কেইটা বজাত উঠা তুমি? ব
মোক টোতো উঠাই ঘৰৰ পৰা পাঁচটাতে কিন্তু মই উঠো ছটা, সাতটা
হা -হা ধেত তেৰি ছয়টা, সাতটা বাজে তেনে পঢ়া ভালকে কাইলৈ যদি এক্সাম হয় তেন্তে তে
পঢ়িম বাও এই এঘাৰটা টা পা পঢ়িম এতিয়া নপঢ়ো।
ঠিকে আছে, তেন্তে তুমি পঢ়া ভালকে আৰু ফোন কৰি থাকিবা এনে সামৰি চাওঁ কাইলৈ যদি পঢ়া খতম হয় তেনে ফোনচোন কৰিবা অলপ এনে অ এনে ঘৰত এনেহে থাকিবা, তাৰপিছত বা ফোনে কৰিবা মোক ঠিক আছে। অহ ঠিক আছে দিয়া অহ বাই বাই।